হেল্লো' অঁ কোৱা। এ পথাৰ, এই পথাৰ ফালে এপাক ওলাই আহিছো।
কিয়?
আজি মানে বতৰটো অকণমান ভাল। বতাহ খাবলে মানে মাটিখিনি চাবলৈ আহিছো তোমাৰ এয়া বোকাৰ ৰুই আছে মানে।
তোমালোকৰ মাটি আছে মানে?
হা, তাকে চাব চাব আহিছো ৰোৱনীয়ে ৰুই আছে ৰুৱা কাম। মই চোৱা কাম চাই আছো আও বহি বহি গছৰ তলতে।
অ অ।
বেলেগ বেলেগ কাম নাইতো একো সেইকাৰণে এইটোকে কৰি আছো আও দিনডাল। আজি মানে বতৰটো ভাল একে পথাৰলৈ আহিছো এ মজা লাগি গৈছে মানে। কি কম তোমাক মানে কি মজা লাগিছে।
উম।
বতৰটো ঠাণ্ডাটো মানে এইটো ঠাণ্ডা নহয় আও মানে। ওচৰতে ওচৰতে আমাৰ তোমাৰ - ঘৰপা আধা কিলোমিটাৰ দূৰত হ'ব।
উম।
মানে খোজকাঢ়িলে পায় আও।
উম।
বেছি দূৰ নহয়, তোমালোকৰ কি খেতি বাতি?
আমাৰ খেতি বাতি নাই।
কিয় নকৰা?
এনেই মানুহে নাই ঘৰত মতা মানুহ লাগে ন খেতি বাতি কৰিব। আৰু আমাৰ খেতি মাটি নাই। অ দাদা নাই দাদা আছে তোমাৰ হেৰিত - অৰুণাচল মানে টাৱাংৰ চাইডে আছে, উম।
উম উম, সেইটোৱে টো কথা। তোমাৰ মানে এতিয়া ঘৰত মানুহ নাই তোমাৰ মানে কাম কৰিব পৰা। অ, আ - আন্ধি দি দিয়া কাৰবাক, তোমালোকৰ মা মানে মাটি আছে নাই?
খেতি মাটি মানে খেতি কৰা মাটি নাই এনেই আমাৰ - এ ঘৰৰ যোনটো হেৰি হয় সেই খিনিয়ে মানে বহুত ডাঙৰ আছে খেতি কৰিব পাৰি। কিবা সৰু সুৰা আৰু ধৰ খোৱা পাচলি চাচলি।
অ বুজিছোঁ, অ বুজিছোঁ বুজিছোঁ।
এনেই পথাৰে চথাৰে নাই বুজিলা?
বুজিছো এতিয়া বুজিছো মানে তোমালোকৰ মানে ঘৰতে যি কিবা কিবি - কৰো বুলি ভাবা ঘৰতে কৰিব পাৰা আৰু।
উম উম।
বেলেগৰ মানে পথাৰত যাব নালাগে আও।
নেলাগে।
এফালৰ পা ভালো দিয়া। আমাৰ মানে তোমাৰ এইবাৰ মাটিখিনি আন্ধিত দিয়া হৈছে তেওঁ তেওঁ চাব আহিছো মানে।
এইবাৰ পানী আছে জানো?
পানী তোমাৰ নাই মানে মই পথাৰৰ বিষয়ে ইমান ভালকৈ নাজানো কিন্তু তেওঁ মানে পানীটো নাই আও। দেখিছোতো ইমান পোৱা নাই।
অ
তাকে এতিয়া এই এইটো ভাত চাত খালা আৰু কোৱা
ভাত খালো।
কি দি
হাতেদি
হা
হাতে দি
সেটো কোৱা নাই
লগত দালি লগত দালি ভাজি ভাত
দালি লৈ থোৱা অ বাকী ঘৰ এতিয়া ভালেই চবৰে? তোমাৰ মাৰ আৰু তোমাৰ মানে
উম উম ভালেই। তোমালোকৰ?
উম মও ভালেই দিয়া। আজি মানে তোমাৰ তাকে ভাবিছোঁ ৰখা কাম এটা কৰিব যাওঁ ঘৰত থাকি থাকি মানে আমনি লাগি গৈছে কিবা এটা মানে কিবা কাম কৰিব পাৰে ভাল লাগে যদি খোৱা নাই এতিয়া মানে স্কুলো কি কলেজো খোলা নাই। কলেজল যাবলো ঘৰল থাকি মানে বৰিং লাগি গৈছে যে কিবা কৰোং কিবা এটা কৰোং পাৰ্ট টাইম জবতে সোমাব নোৱাৰা নহয়
ঘত কাম ওলাই ন কৰি থাকা
এ ঘৰকামটো কৰিব মন নাযায়
উম
পইচা পোৱা কাম পইচা পোৱা কাম বুজা নাই
উম
পইচা পোৱা কাম হলে মানে কৰিব ভাল আৰু তোমাৰ কামো কৰিলো, লগত পইচাও পালো।
তাকে ঘৰতটো নেপাবা নহ
ঘৰতটো মানে ঘৰত পইচা নহয় ঘৰত তোমাৰ মই কৰিবই নালাগে।
উম
ঘৰত কৰা মানুহনা আছে। মাতো অফিচে যায়, দেতা মানে ঘৰত দেতাই কৰে চব।
উম, মায়ে কিবা কৰে নেকি?
অ' উ
আমাৰ চিনি পাবা টি এম চি এইচ।
উম, যা গৈছো তাত।
উম, তাতে।
উম।
দেউতা মানে ঘৰতে থাকে আৰু দেউতাই ঘৰৰ কাম বিলাক কৰে
আমাও
কিন্তু বাকী তেনেকুৱা নাই আকৌ বাও হা হা
এতিয়া ঘৰত ভাত কোনে বনাব তেনে?
বায়ে বনাব বায়ে তোমাৰ এতিয়া ভাত বনাই পেলাই ডিউটি গুচি যাব।
অ' অ'।
বাও আকৌ তোমাৰ দৰিকাত কৰি আছে যে নাৰ্ছিং নাৰ্ছ কৰি
উম, উম।
এতিয়া আকৌ তাত যাব। বাই ভাত চাত বনাই গৈছে ব এতিয়া যাবই আৰু চাগে। মই মানে যেতিয়া পথাৰলৈ তেতিয়া বায়ে মানে কাপোৰ পিন্ধি আছে আৰু।
অ'।
সেইটোৱেই, ‌তোমাৰ ঘৰ কি বেছি আছিল ন?
হা? মোৰ বেচেৰিয়া বেচেৰিয়া অ'। এইফালে আহিছা নে নাই আহিয়ে থাকা চাগে ন?
এইফালে নাযাও আমি মানে বেছি আৰি যাওঁ কেক মানে ইফালে ধূলি বহুততো।
হা?
মানে বেচি বেচিয়াৰ দি গ'লে মানে ভাল আৰু ধূুলি চুলি খাব নালাগে।
অ' অ'।
বেচেৰিয়া তোমালোকৰ ক স্কুলখনৰ ওচৰত নেকি?
স্কুল মানে আমাৰ আহিব লাগে মানে পুৰা চিধা চিধি আহিব লাগে উচলীয়া ফিল খন আছে যে সেইখনত, উম।
ফিল্ডখন মানে তোমাৰ ফিল্ড এখন অ', চিনি পাইছোঁ পাইছোঁ পাইছো পাইছো। বছ বছ।
সেইখনতে
তোমাৰ তাত এবাৰ ফাংচন পাতিছিলে নেকি ন ফাংচন পাতে নেকি?
অ ফাংচন পাতে।
পাহৰিলো বাৰু কিন্তু মই মানে ইমানো মনত নাই আৰু যে
আমাৰ এইফালেও মানে টাউন চাউন আমাৰ এইফালে যাব ভাল। তোমালোকে যোনটো ৰাস্ত তাই যোৱা আমি মানে সেইফালে নাযাওঁ আমাৰ আগলৈ আৰু ৰাস্তা আছে যে এই দলংখন যে ফাৰ্ষ্টতে য এখন দলং পায়।
অ' তুমি সেই সেই ৰাস্তাটোদি ওলাব পাৰা। দ মানে দলং দলং খন দি মানে ৰাস্তা এটা যে যায়। টো ৰাস্তাইদি তোমালোকৰ মানে
অ সেইটো ৰাস্তাই আমাৰ ওচৰ হয় আৰু, উম।
বুজিছো তোমালোকৰ মানে কে শ্বটকাট বুলি কৈ পাৰি আৰু সেইটো ৰাস্তা দি ডাইৰেক্ট ওলাব পাৰে।
অ', অ', অ'।
সেটো হ'লে ভাল হ'ব। আমাৰহে এতিয়া বিহগুৰিৰ পৰা কিমান দূৰ যাব লাগে।
তাকে।
হয় নাই আমাৰ আকৌ বহুত এচুচা যাব লাগে নহয়। হয় ন।
উম, অ', বাইক চাইক লৈয়তো আহা ন। বাইক চাইক থাকিলা কথা নাই ইমান টেম্পুত আহিবলৈ আমাৰ
স্কুৰি স্কুৰি। স্কুটি লৈ যাওঁ এইফালেতো তোমাৰ টেম্পুটো নাযায়েই। টিম্পুতটাও যাব বেয়া যি ৰাস্তা ও মাই গ'ড। এইফালে যাব বেয়া।
এইফালে আকৌ আমাৰ এইটো চাইডে যাবলৈ মই এটাৰ কাৰণে বেয়া পাওঁ স্পীড ব্ৰেকাৰ গাল বহুত দিলে।
বহুত, বহুত বা তোমাৰ এনেই চল্লিছ দুটামান আছেনে আনঠো ত্ৰিছটা আছে নেকি ন।
অ', মান, মানে আছে বহুত দিল।
তেকেছি তোমাৰ মানে বেছি চিন্তা একে মেইন তোমাৰ যোনটো তাপ আছে ইয়াত এই প্ৰথমটোৰ পৰা হিচাপ কৰিছিলোঁ এবাৰ আঠত্ৰিছ নে ছয়ত্ৰিশ তেনেকুৱা কিবা চামথিং কিবা তেনেকুৱ আ ইমান কিন্তু দুটামান থাকিব লাগে আৰু।
উম, উম।
এ এনেকুৱা হলে বেয়া হয়নে। গা চা ধুই কৰিয়ে মই পথাৰলৈ আহিছোঁ মানে মই তোমাৰ পথাৰত নামা নাই মানে মই তোমাৰ বহি পেলাই মাতটো চাই আছোঁ একে ধুনীয়া বতাহ মাৰি গছজোপাৰ তলত ধুনীয়াকৈ মই মানে বিন্দাজ বহি আছোঁ আৰু।
অ'।
এতিয়া মানে আজি তোমাৰ ইয়াতে থাকিম আৰু। চাই থাকো এন্তে কামম্পাল মাৰে নেকি।
উম, উম তাকে।
বাকী কোৱাচোন তোমাৰ বিষয়ে কিবা-কিবি।
মোৰ বিষয়ে কৈ আছোঁ দেখোন আৰু কি ক'ম।
কৈ আছা বাৰু এতিয়া কিবা এটাটো আৰু ক'ব লাগিব এনেইতো তোমাৰ টাইমটো কেনেকৈ
টাইম নহ'ব না অ'। মানে কথা যে এনেকে নোলায় পাছতহে এ ওলাই থাকে এনে এনেই।
ধেই তুমি যদি এতিয়া মানে মনত পেলাই পেলাই কথা কবলৈ মানে নোৱাৰিবা তুমি কি কথা কওঁ কি কথা কওঁ তেনেকুৱা লাগিব।
অ', তেনেকুৱা লাগে।
কিন্তু পাছত যদি তুমি এনেকৈ কথা ক'ম বুলি ভা একে কথা ওলায়ে থাকিব শেষয়েই নহ'ব শেষয়েই নহ'ব।
উম, উম।
এতিয়া এনেই এনেই উদাহৰণ এটা দিছোঁ এতিয়া মানে আমি এনেকৈ কথা নাপাতোঁ কাৰণে আমাৰ ইমান অভ্যাস নাই। যোনবিলাকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে যে এক ঘণ্টা দুই ঘণ্টা কথা পাতি থাকে ইিনতে ধেমালি নেকি পাহ ক'ম দিলে কথা পাতে।
উম তাত ধৰ কথা এটা-
তাকে, তুমি মানে আজিলৈকে পাতা নাই ন।
পাতিছোঁ পাতিছোঁ তুমি নহয় নহয় পাতিছোঁ ময় এতিয়া নহয়। এই ইতিয়া মানে ইতিয়া নাই একো। এতিয়া তোমাৰ বিৰতি লৈছো মানে চব।
তাকে।
এতিয়া মানে চাকৰি ধানণ্ডা কৰিব লাগিব বুইছা। এয়া এয়া ধান্দাত থাকি- লে চাকৰি হাতৰ পৰা ওলাই যাব।
উম' চাকৰি হদায় পায়ে থাকিবা ন। তেতিয়া লাইন লাগিব।
চাকৰি যদি পইচা মই তোমাক কথাটো কৈছো এনে মাহেকত যদি ত্ৰিশ চল্লিশ হাজাৰ নহয়- পঞ্চল্লিছ হাজাৰ পাওঁ- ছোৱালী ছোৱালী নাপাম নে পাছত তুমি কোৱাছোন।
পাবা একে কিয় নেপাবা তেতিয়া তুমি বিচাৰিব নালাগে তোমাক দিছ-
এনেও পাছত মানে- পইচাৰ কাৰণে আজিকালি বহুতে কিবা কিবি কৰি পেলাই মই এতিয়া- পইচাক মোয়ো চাক। চাকচেছ হ'ব বিচাৰোঁ পইচাটো পইচাটো যদি চাকচেছ হয় আও মানে তোমাৰ চাকৰিটো যদি চাক- চেজ হ'ব পাৰোঁ তেতিয়া মানে হ'ব আও। এতিয়া ইমান সহজ নহ'বগে অঁ চাকৰি যিহে আজি-
টি উম- তাকে কষ্ট কৰা পাবও পাৰা ন পালেতো খালি-
তুমি তুমি তুমি-
মই এনেই এনেই থাকিম পঢ়াটো কমপ্লিট কৰি লওঁ আগতে।
উম তোমাৰ মানে এতিয়া তোত তো নাই। তোমাৰ এতিয়া মানে এক্সপেৰিয়েঞ্চ বোলা বস্তুটো-
একপিছ মানে মোৰ যে এতিয়া মানে ইণ্টাণছিপ টোজে দিম এই মোৰ যে- কলেজ থাকিলে বেলেগ একো কৰিব মানে নোৱাৰি জানা টাইমডাল নি মিল নাখায় আও নেতেত- টিউচন চিউচন কৰিবলৈ যে মই বেয়া পাওঁ পোৱালিক-
এইটোৱে বৰ শান্তি লাগে তোমাৰ চোৱা কলেজৰ পৰা তুমি আহি- তুমি- কলেজৰ পা আহিবা তুমি ধৰি লোৱা এনে কথাটো গৈছো তোমাৰ দিনতটো নহলো আধাত- কিন্তু, কলেজলৈ যোৱা সেইখিনি ভাগৰ গাল লাগিলে আকৌ কিবা লাগি- এইয়ে টাইম গৈ গৈ গৈ গৈ তুমি আকৌ পোৱালিগাল আহিব তুমি আকৌ পঢ়াবা। তেতিয়ালৈকে মানে আও হৈছে আও ভাগৰ লাগি যায়।
ময় যে চব ভাল পাওঁ এই পোৱালি পঢ়োৱা কাম বহুত বেয়া পাওঁ জানা।
উম ম মাজে মাজে লৈছিলো কেতামানক। তাপিছত নলোও হ'লো। এ এনেই মানে গাঁৱ গাওৰ পোৱালি দুটামান আও এনেই দেখাই গৈ দিছিলো যে- কেনেকৈ কেনেকুৱা মানে কি ক'ব লাগে কি ক'ব লাগে দেখাই দিলোঁ আও।
উম'
বাকী তেনেকুৱা ইমান আও টিউচন চেণ্টাৰ খুলি থোৱা না-